কি আছা?
এইয়া ফাৰ্মত কিবা কাম কৰি আছো।
অঁ উম। উম কিমান কৰিলা,?
হেল্ল' কোৱা?
কিমান ডাঙৰ আছে
ব্ৰইলাৰ তোমাৰ দুই কেজি প্লাছ হৈছে।
অঁ দিব হোৱা নাই আৰু।
অঁ দিব হৈছে আৰু, আৰু
উ খোৱা বোৱা হ'ল!
আহ হ'ল তোমাৰ
কিহে খালা?
উম ভাত মাংস। বয়লা মাৰি দিলে
খাই চা।
উম।
কোম্পানীয়ে এনো নক'বনে
নাই একো নাই।
অঁ সেইটো, গৰমটো কেনেকুৱা পৰিছে?
গৰম পুৰা গৰম।
তাকে গৰম মজহত ব্ৰইলাৰবোৰ একো হেৰি হোৱা নাই না।
গৰম মাজহতে, সেই ব্ৰইলাৰ মৰিছে!
অঁ তাকে গৰম যেনেকুৱা দিছে!
উম।
ফেন চেন লগাই দিবা তেতিয়া অলপ হেৰি হ'ব।
গৰমত ব্ৰইলাৰ পুহিবলৈ বহুত কষ্ট।
তাকে এই কেইমাহ পুহি বলৈ বহুত কষ্ট, এই
উম, তোমাৰ ফেন লগাব লগীয়া হৈছে টাইম মতে ধান ফেন লগাবলগীয়া হৈছে তাৰ পৰা টাইমতে। দান বিলাক দিবলগীয়া হৈছে মেডিচিন মাৰিব লগীয়া হৈছে।
তাকে। জুন জুলাই আগষ্ট এই তিনিমাহটো বহুত বেয়া পুহিবলে।
এই তিনিমাহ ব্ৰইলাৰ পুহিবৰ কাৰণে অলপ কষ্ট হয়।
উম। তাকে ইয়াৰ পিছৰ পৰা ঠাণ্ডা আহিব নহয় তেতিয়া ইমান হেৰি নহয় বাৰু।
ঠাণ্ডাত পুহিবলৈ ভালেই বাৰু।
আজি কেইদিন হল সোমোৱা।
ব্ৰইলাৰ সোৱা তোমাৰ পঁচিশ দিন মান হ'ল।
অ বেছি দিন নাই তেতিয়াহ'লে পঞ্চল্লিশ দিনহে ন।
উম পঞ্চল্লিশ দিন পঞ্চল্লিছ দিনত। আকৌ সেইতি ব্ৰইলাৰ নিব কোম্পানী যে।
নাই আৰু কোনোবা আছে।
ফাৰ্মত কাম কৰা মানুহ আছে। কামত লাগি আছে চব।
তাকে। থাকিলে এয়া একো কোৱা নাই থাকিল। তাকিলে মানে মোক দুটামান দিবা মই ঘৰতে পুহিম পুহি কাট।
উম নিব পাৰিবা কোম্পানীয়ে নিয়াৰ পিছত তোমাৰ অলপ থৈ যায় যোনখিনি সৰু হৈ থাকে।
অ সৰু হৈ থাকে আকৌ তোমাৰ ধৰি লোৱা এই লেঙেৰা এনেকে পেৰা ৰিজেক হয় ন।
উম উম সেইটো নিব পাৰিবা।
উ তাকে তাৰ পৰাা দিবা আহো হেৰি কৰিম।
উম, তোমাক খবৰ কৰিম বাৰু।
অ কৰিবা।
উম।
মাহঁতৰ ভাল।
উম উম ভাল ভাল।
গৰমটো যিহে বাঢ়িছে।
উম গৰমপুৰা।
অ আমাৰ ইয়াত মানুহ মৰিছে বৰমু ঘত।
উম।
উম।
ঘঘ ন' ন।
তেতিয়া। বাকী। তেই বাগান কেনেকুৱা।
ব আন ঠিকে চলি আছে।
অহ। পাট ছিঙিছা।
পাত চিঙি থকা হৈছে।
উম।
ব।
কিমান মান ওলাইছে পাত।
পাত তোমাৰ ত্ৰিশ কেজি পঁয়ত্ৰি কেজি।
এতিয়া। বেছিদিন এই মাহতটো এদাই হবই নহয় এতিয়া।
উম। অহ আমাৰ ট্ৰেইনিং চাই লম
আমাৰ সেই পৰহি ছিঙিলে বাও, তাৰপা কালি সাৰ মাৰিলে।
উম উম। আৰু মোৰ নাইকীয়া হৈ গৈছে অ। বাৰ হা মাহ আছে নাই।
এ মাৰিছে অহ।
উম।
মোৰ সেই ছাগলী দুটামান পুহিছোঁ পোৱালি পৰহি পোৱালি জগিলে দুটা।
উম।
তাকে গৰম যিহে হৈছে, ছাগলীবোৰ পুহিবলৈ। বৰ দিগদাৰ আছে চা পাৰ, তৰ পৰা চা লৈ আনি আনি কৰি সুধিবলৈ।
উম উম।
পাত পাৰিব নোৱাৰে গৰমত।
উম।
তেতিয়া।
কিমান আছে ছাগলী
ছাগলী সেই।
হেল্ল'।
হেল্ল'
আহ শুনি আছো
কিমান
ছাগলীয়ে জগা দুটা সতে আঠটা
অ ছাগলী ফাৰ্মৰ বিষয়ে কোৱা তুমি কেনেকে পুহিছা
ছাগলী ফ্ৰাম ফ্ৰাম মানে কিনোৱা ছাগলীয়ে বাৰিষা পুহিবলে কষ্টই হয় পাত পাৰি দিব লাগে পানী হয় ইয়াত আমাৰ ইয়াত বৰ দিগদাৰ
উম
দিব লাগে আৰু বান্ধাতে থাকে ৰ'দ দিলে অকণমান ফেলাই সিফালাই দিব খোৱা হয় তাকৌ ৰ'দতো যিহে হয় আকৌ চা লেন আন পাত পাৰি দে
উম।
সেই সেইটো কাৰণে দিগদাৰ
উম
নহ'লে এতিয়া আকৌ নুপুহিলে নহব যে বিপদে আপদে সেইকেইটাই লাগে
উম উম
এনেই
উম ব্ৰইলাৰ পুহা কষ্ট হয় ব্ৰইলাৰ পোহৰ তোমাৰ একেই কষ্টই হয় এই কেইটা গৰম দিনত তোমাৰ পোৰা ব্ৰইলাৰ মৰে তাৰ পৰা ব্ৰইলাৰ বেমাৰ লাগে তাকে ন তাৰপিছত সময়মতে মেডিচিন মাৰিব লাগিব ভেকচিন মাৰিব লাগিব পোহা তৰিকা ধিৰ আছে তোমাৰ পোহাত তৰিকা ডেৰ আছে তোমাৰ এনেকে চাং টাইপত কৰিও পোহিব পাৰি য'ত তাত মানে ওপৰত চাং কৰি দিলে তোমাৰ তলত তাৰ মানে লেতেৰাবোৰ তলত পৰি যায় আৰু তেনেককা কৰিলে তলৰ পৰা সাৰি দিব পৰা হয় তেনেকে অলপ চাফা হয় তেতিয়া বেমাৰটো অলপ কম লাগে
এতিয়া তোমাৰ চাংকে আছে নেকি
চাংগে আছে অ তোমাৰ চাংগে কৰি থলে মানে তোমাৰ এনেকুৱা সুবিধা হয় যায় এ ওপৰত চাং কৰি থলে তোমাৰ তলত জানলা দি থোৱা হয় ন তাত ওপৰত মানে সিহঁতৰ বেয়া বিলাক তলত পৰি যায়
সেই বীজাণুবোৰত থাকিব লাগে কাৰণেহে ইমান বেমাৰবোৰ হয়
ৰেগুলাৰ চাফা কৰিব লাগে
উম তাকে সেৰি আকৌ এইটো কি কয় তোমাৰ নহ'লে এইবোৰ লেতেৰা হৈ থাকিলে বেছি বেমাৰ হয় ন
উম উম
উম উম
এই গৰম দিনকেইটাই এইবোৰ জন্তু পোহাটো বৰ সমস্যা জীৱ জন্তু
উম উম
যি নহয় মানুহে থাকিবলৈ এয়া মানুহে যিহে গছ কাটিছে গৰম বাঢ়িছে তথাপিও মানুহে হেৰি নাই গৰম গৰমকেই মানুহে থাকে কিন্তু মানুহে নাভাবে যে
হেল্ল'
কটাত কি নাচাবা আকৌ?
হেল্ল'?
অ'! শুনি আছোঁ, শুনিছা নাই?
অ'! কোৱা, কোৱা?
তাকে, মানুহ বোলে, বোলো গছ বোৰ নেকাট? কটাত কো কি নাচাবা আৰু। ৰোৱাটোত কিন্তু,
এ, মানুহে গছ গছনি কাটি গোটেই ধ্বংস কৰি দিছে! তাৰ ফলত, তোমাৰ, গৰমটো অলপ বেছি আহিছে।
অ'! আমাৰ ইয়াতো, পাহাৰ একেবাৰে কাটি শেষ কৰি দিছে!
পাহাৰৰ গছখিনি কাটি দিছে মানুহে। খহাই দিছে জে চি পি লগাই। তাৰ ফলত গৰম হৈছে আৰু।
গতিকে, আমাৰ ইয়াতে এতিয়া পাহাৰ গছ কাটি, হেৰি কৰি, ঘৰ বনাই, ঘৰ! গোটেই মুকলি কৰি দিছে পাহাৰবোৰ। ইয়াৰ পৰা একেবাৰে ৰাতি হ'লে লাইটবোৰ জিলিকি থাকে মানুহৰ ঘৰ।
উম! পাহাৰ, চাহাৰবোৰ ধ্বংস কৰিব নালাগে?
সেইটোৱেই এতিয়া, পাহাৰটো হেৰি, পাহাৰটো ধ্বংস কৰি দিয়া হাতীবোৰ আহি গা, গাঁৱত সোমাইছে। হাতীবোৰ এতিয়া, এতিয়া বাৰিষা ওলাই কঁঠাল খাবলৈ আকৌ, খৰালিত ওলাব। তোমাৰ ধান পকা দিনত ওলাব, ধান। খাবহি লোকচান কৰিব। ডাঙৰি মানুহৰ ঘৰলে একেৰাহে, ঘৰ-দুৱাই ভাঙে, ধান খোৱা জহত। কঁঠাল খোৱা জহত, মানুহৰ ঘৰ-দুৱাৰ এতিয়াতো, পাহাৰো ধ্বংস কৰা জহতে হাতীবোৰ ইয়ালৈ আহে।
তেহেঁতৰ থকা ঠাই, তোমাৰ ধ্বংস কৰিলে সিহঁতি টো! তেনেকে ওলাই আহিবই। সিহঁত থাকিবৰ কাৰণে জোগা নাইকিয়া হৈছে, খাদ্যৰ অভাৱ হৈছে। পাহাৰত থকা জীৱ জন্তুৰ, উম! পাহাৰত থকা জীৱ-জন্তু বিলাকো অভাৱত পৰিছে! তাৰ বিনিময়ত টো ওলাই আহিছে আৰু।
উম! এতিয়া সিহঁতক খাবলে, এতিয়া সিহঁতক পেটটোৱে ভৰিবলে কিমান লাগে? তথাপি, আকৌ খাব কাৰণেতো সিহঁত জীয়াই থাকিব কাৰণেতো ওলাই আহিবই। তথাপি আকৌ, মানুহে বুজি নাপায় নহয়! আহিলে, খাবলৈ কোনো নিদিয়ে। যিহে জোই লৈ লৈ খেদে, মানুহবোৰে।
এ, পাহাৰতো থাকি নিদিয়ে। পাহাৰ কাটি কুটি ধ্বংস কৰিছে! তাৰ ওপৰত আকৌ, গাঁৱলৈ আহিলেও খেদিব। খাবলৈ একো এটা নিদিয়ে!
খঙতে মানুহক ঘৰ ভাঙিছে। অলপ দিনৰ আগত, আমাৰ ইয়াত মানুহো মাৰিছে। সে, সই কৰি লৈ। গচকি লয়।
গছ -গছনি কাটি, তোমাৰ ধ্বংস কৰি! গোটেই মানুহে ৰাস্তা বনাইছে। ঘৰ বনাই সোমাইছে।
উম, সেইটোৱেইটো! মানুহ নিজৰ সুবিধাটো চ, চাইছে। কিন্তু, জীৱ -জন্তুবোৰ অসুবিধাবোৰ নাই চোৱা।
অত্যাধিক গছ, গছ- গছনি, অত্যাধিক গছ -গছনি কটা ফলত তোমাৰ, খৰাং হ'ব ধৰিছে, বৰষুণৰ পৰিমান কমিছে।
তাকে!
তাৰ কাৰণে তোমাৰ, বনজুই সৃষ্টি হৈ হৈছে, বনজুই। লাগিছে য'তে ত'তে।
সেইটোৱে! ঠিকেই। এতিয়া, তথাপিও আকৌ, মানুহে আকৌ, সেইবোৰ বুজি নাপায় নহয়? নিজৰ লাভটো লে হে চাই আজিকালি মানুহে
উম।
নিজৰ হেটোহে চাই।
উ
কোৱা ঘুৰি নাচায় নহয় সেইটো জন্তু এতিয়া এইখন পৃথিৱীখন এনেকুৱা ৰ ধাৰণ কৰি থাকিব। বৰষুণ দিলে বৰষুণ একেৰাহে দিয়ে থাকে। আমাৰ ইয়াত য'তে ত'তে এতিয়া বানপানীও হৈছে অকল বৰষুণত তহতে।
অ।
দিলে দি আজি আকৌ বিজুলী ঢেকনী পৰিকে মানুহো মৰিছে ঠায়ে ঠায়ে।
হেৰি কৰি লৈ, বিজুলী ঢেকনি পৰি লযৈ। বতৰটোতো নিজৰ মানুহৰ নিজৰ ভুলৰ জহতহে হৈছে এয়া গটি। গছ - গছনিবোৰ কটা যহতেতো, উৰ ৰূপ এয়া আছে। ৰ'দ দিলেও ৰ'দ একদম পুৰা দিব, বৰষুণ দিলেও সেয়া পানী হ'ব, বিজুলী ঢেৰেকণীত মানুহ মৰিব।
উম।
আমাৰ ইয়াতে বহুত তিনজন চাৰিজন মানুহ মৰিছে।
অ।
অ। মানুহবোৰ নিজৰ ভুলৰ জহত সেইবোৰ হয়, কিন্তু মানুহবোৰে আকৌ সেইবোৰ বুজি নাপায় নহয় নিজৰ ভুলবোৰ।
উম। বাকী খেতি বাতি?
হা?